আহ কি কৰি আছে
অ আছো ৰব আছো ৰ'ব কি খবৰ আপোনাৰ
মো ভালে দিয়া আপোনাৰ
অ ভাল ভাল ভাল বহুত দিন বলে ফোন কৰিলে
অ এ খবৰটোো ল বুলি ফোন মাৰিছিলো
অ অ
পিছে খবৰ পাত হেৰি ক কি কৰি আছে বৰ্তমান
বৰ্তমান এই ভাতটো খাই বহিছো মাত্ৰ
অ
তুমি বাবনী চৰি
অ আছ দিয়া ভাপ খাই কেনে বহিলো
অ চ
ফোন কৰিলো গুছে আজি অফিচ গুছিলা নে নাই
গৈছিলো গৈছিলো হেৰি এই অফিচতটো যায় আহোতে অলপমান ভিজিলো আিগতে বৰষু দিছিলে অলপ অলপ বৰদু দিছিল নে আজি
অ দিছে দিছে বৰষুণ ৰাতিপুৱাৰ পৰাই দি আছে মানে মানে অত হলে যাবই পৰা নাই আজি
হয় হয় হয় হয়
অ
কিয় ফ কিয় ফোন কৰিছিল ব্যস্ত নাই বস্ত নাই কওক কওক
অ ব্যস্ত নাই যদি আজি আমি অলপমান পৰিশ্ৰমৰ মূল্য়ৰ ওপৰত কথা পাতি অহা যিহেতু আজিকালিৰ সময়ত পৰিশ্ৰমটো বহুত দৰকাৰ আমাৰ বাবে
অ হা হা পাতো কথা ভাল বিষয় আৰু
অ অ পিছে তুমি কোৱাচোন তোমাৰ মতে পৰিশ্ৰম কিয় দৰকাৰ আমাৰ বাবে
উম আম পৰিশ্ৰম কিয় দৰকাৰ বুলি ক'ব লাগিলে পৰিশ্ৰম দৰকাৰেই দিয়ক পৰিশ্ৰম য়া মোৰ হিচাপে পৰিশ্ৰম হবিনে জীৱনত ডাঙৰ সফলতা পোৱটো কঠিন হয়
অ
আৰু যিজনে মন বানি কাম কৰে পৰিশ্ৰম কৰে তেওঁ এদিন নিশ্চয় সফল হয়
নিশ্চয় নিশ্চয়
আৰু আৰু কেৱলতো সপোন দেখিলেই নহয় ন সেই সপোন পুৰা কৰিবলৈ পৰিশ্ৰমক কৰিব লাগিব
অঁ
সেইবাবে পৰিশ্ৰম মই হিচাপে মই বহুত দৰকাৰ বুলিয়ে ভাবব আৰু বহুত গুৰুত্ব দিওঁ মই
ঠিকে কৈছে আপুনি অ সেয়ে ভাবো যে আমি পৰিশ্ৰম কৰিব পৰিশ্ৰম কৰি থাকিব লাগে
হয় হয় হয় হয় পিছে তুমি কোৱাচোন ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰিশ্ৰম কিমান জৰুৰী বুলি ভাবা তুমি
ক'ব গ'লে মোৰ মতে ছাত্ৰ ছাত্ৰী সকলে নিয়মীয়া পঢ়া শুনা নকৰিলে ভাল ফলৰ আশা কৰিব নোৱাৰি আৰু আৰু তেওঁলোকে যদি প্ৰতিদিনে অলপ অলপকৈ পৰিশ্ৰম কৰে তেন্তে বিষয় বোৰ সহজে বুজি পোৱা বুজি পাব তেওঁলোকে আৰু তেতিয়া তেওঁলোকে পৰীক্ষাত ভাল ফলাফলো লাভ কৰিব পাৰিব
হয় হয় তিে কৈছে
মই কওঁ যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰিশ্ৰমটো বহুত জৰুৰী হয়
হয় হয়
অ অ পিছে কোৱাচোন তোমাৰ মতে ভাগ্য বেছি নে ডাঙৰ নে পৰিশ্ৰম বেছি ডাঙৰ
মৰি হিচাপত ভাগ্য়তকৈ পৰিশ্ৰমটো বেছি ডাঙৰ
অ
আৰু ভাগ্যই কেতিয়াবা সহায় কৰিব পাৰে কিন্ত বা নকৰিবও পাৰে কিন্তু পৰিশ্ৰম নকৰিলে সেই সুযোগত লাভ নাথাকে ভাগ্য যদি আপোনাৰ তোমাক সহায়ো কৰে
অ
ৰ সৎ পৰিশ্ৰমৰ ফল এদিন নিশ্চয় পোৱা যায় বুলি মই ভাবো।
নিশ্চয়।
উম।
ঠিকে কৈছা তুমি। আমি ভাগ্যৰ ওপৰত বেছি আশা কৰি লাভ, নাই পৰিশ্ৰম কৰিব লাগিব।
হয় হয় হয় হয়।
কিবা এটা কাম কৰিবলেই হ'লে
উম, হুম। পিছে তুমি কোৱাচোন সফল মানুহৰ জীৱনৰ পৰা আমি আৰু কি কি ক'ব পাৰ কি কি শিকিব পাৰোঁ?
আহ, ক'ব গ'লে মোৰ মতে সফল মানুহৰ জী-জীৱন চাই আমি পৰিশ্ৰম ধৈৰ্য্য আৰু নিয়মা নিয়মবোৰ শিকিব পাৰো তেওঁলোকৰ
হয় হয় হয়।
আৰু তেওঁলোকে বহু কষ্টৰ পিছত সফলতা লাভ কৰে যিহেতু। সেইবাবে আমি ক সেইবোৰ চাই কেনে আমি সহজতে চাই কেনে শিকিব পাৰো।
উম।
আৰু আমি কামবোৰত হাৰ মানিব নালাগে। কিবা এটা কাম কৰিলে নিচান্ত মনেৰে কৰিব লাগে। অ' সেয়ে ভাবো। পিছে তুমি কচোন তুমি নিজৰ জীৱনত পৰিশ্ৰমৰ গুৰুত্ব কেনেকৈ দেখিছা?
মই যিকোনো কাম কম মন্দিৰ কৰিবলৈ চেষ্টা কৰো।
অ'।
আৰু কেতিয়াবা ফল লগে লগে নাপালেও চেষ্টা এৰি নিদিওঁ মই। ফল কষ্টোটো কৰিয় থাকো মই আৰু মোৰ ম নিয়মীয়াকৈ পৰিশ্ৰম কৰিলে লক্ষ্যত উপনীত হোৱাতো সহজ হয় বুলি মই ভাবো, বিশ্বাস কৰো আৰু নীয়মাকৈ পৰিশ্ৰম কৰিলে হয় অ' তুমি নিশ্চয় লক্ষ্যত মানিত নিজে নিজে হবা তুমি। কিবা এটা কাম যদি তুমি বাৰ বাৰ কৰি থাকা, পৰিশ্ৰম কৰি থাকা, তুমি লক্ষ্যতো পাবাই নিশ্চয়।
অ' ঠিকে কৈছা আমি কিবা এটা কাম কৰিব গলে আমি জীৱন নিৰ্বাহৰ বাবে আমি উপনীত হবলৈ পৰিশ্ৰমটো কৰিব লাগে।
হয় হয়।
অ'।
ঠিকে। পিছে তুমি কোৱাচোন তোমাৰ মতে আৰু পৰিশ্ৰমী মানুহক কিয় সকলোৱে সন্মান কৰে?
উ, ক'ব গ'লে মোৰ হিচাপত পৰিশ্ৰমী মানুহে নিজৰ কাম নিষ্ঠাৰে কৰে। আৰু তেওঁলোকে দায়িত্বৰ পৰাই পিছুৱাই নাযায়, দায়িত্ববোৰ যদি এটা দায়িত্ব লয় সেই দায়িত্বটো কৰিবই তেওঁলোকে।
উম, হুম।
আৰু তেওঁলোকৰ সফলতাৰ আঁৰত বহুত কষ্ট থাকে যিহেতু। সেইবাবে মই সমাজৰ সকলক সন্মান কৰাটো সন্মান কৰিব লাগে আৰু সন্মান কৰিবটোও মই শিকাও বেলেগকো। যে মানুহক সন্মান কৰিব লাগে। এ, মই ভাবো যে যে পৰিশ্ৰমী মানুহ আনৰ বাবেও অনুপ্ৰেৰণাৰ উৎস বুলি।
হয় হয় হয় ঠিকে কৈছে
উ পিছে তুমি কোৱাচোন ছাত্ৰ ছাত্ৰীসকলে পৰিশ্ৰমৰ অভ্যাস কেনেকৈ গঢ়ি তুলিব পাৰে
অ মোৰচাপে প্ৰতিদিনে এটা নিৰ্দিষ্ট সময়ত পঢ়া শুনা কৰিলে এই অভ্যাসতটো গঢ় উঠে আৰু কাম পেলাই নাৰাখি সময়মতে শেষ কৰিবলৈ চেষ্টা কৰিব লাগে ধৰক ছাত্ৰ ছাত্ৰীসকলে হোমৱৰ্ক পালে বা ঘৰত সৰুৱা দিলে কিবা কাম এই বিলাক তেওঁলোকে সময়মতে চেষ্টা কৰিব শেষ কৰিবলৈ চেষ্টা কৰিব লাগে
অঁ
তেনতে তেতিয়া পৰিশ্ৰমৰ অভ্যাসতটো নিজে নিজে গঢ় লৈ উঠে আৰু ধৰিৰ ধৰি নিয়ম এ কৰিলে পৰিশ্ৰমৰ অভ্্যাস আহি যায় বুলি মই ভাবো আৰু
নিশ্চয় নিশ্চয় সেই কথা কৈছা তুমি
উম পছেে ত কোৱাচোন তোমাৰ মতে কেৱল প্ৰতিভা থাকিলে সফল হব পাৰি নেকি
অ নহয় নহয় কেৱল প্ৰতিভা থাকিলে যথেষ্ট নহয়
হয়
প্ৰতিভাৰ লগত পৰিশ্ৰম আৰু ধৈৰ্য থাকিলেহে ভাল ফল পোৱা যায় বুলি মই ভাবোঁ
হয়
আৰু বহু মানুহে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজৰ লক্ষ্য়ত উপনীত হয়
হয়
এ মোৰ মতে পৰিশ্ৰমে প্ৰতিভাৰ সফল সফল কৰি তোলে বুলি মই ভাবো
হয় হয় ঠিকে কৈছে পৰিশ্ৰমটোে বহুত গুৰুত্বপূৰ্ণ হয়
অ পিছে কোৱাচোন জীৱনত অ অসফল হলে আমি কি কৰা উচিত
মোৰ মতে অফল হ'লে হতাশ নহয় আমি নিজৰ ভুলবোৰৰ পৰা শিক্ষা লোৱা উচিত
অ
আৰু তাৰপিছত পুনৰনৰ নতুন নতুন হেৰি হয় নতুন উদ্যমেৰে চেষ্টা কৰিব লাগে আকৌ
অ
আৰু যিহেতু কষ্ট নকৰাকৈ সফলতাটো নাহে এইটো জানিব লাগে যে জীৱনত সফল হলে হতাশ নহ'ব লাগে আৰু আকৌ এবাৰ কষ্ট কৰিব লাগে
অ নিশ্চয় নিশ্চয়
অ এবাৰ হলেতো সফল হবাই ন
অ ঠিকে কৈছা তুমি আমি কেতিয়াও হাৰ মানিব নালাগে
হয়
অহ
পিছে তুমি কোৱাচোন তোমাৰ মতে পৰিশ্ৰমে আত্মবিশ্বাস ভঢ়ই নেকি
অ নিশ্চয় বঢ়াই যেতিয়া আমি নিজৰ চেষ্টা আৰু পৰিশ্ৰমেৰে কিবা এটা সফলতাৰে সম্পূৰ্ণ কৰোঁ
হয়
তেতিয়া নিজৰ ওপৰত বিশ্বাসো পঢাৰে ন
উম হয় হয়
সেই আত্মবিশ্বাসে আমাক আগলৈ আগবাঢ়িব আগবাঢ়ি যোৱালৈ সহায় কৰে মই সেয়ে ভাবো যে পৰিশ্ৰমে আত্মবিশ্বাস বঢ়ায়
হয় কছ
পিছে কোৱাচোন তোমাৰ মতে পৰিশ্ৰম আৰু সফলতাৰ মাজত সম্পৰ্ক আছেনে
অ মোৰ মতে সম্পৰ্ক এটা চাই স চাবি কাঠি হৈছে আছে বুলি ক'ব পাৰি আৰু
অ
হিচাপত আৰু যিজনে নিয়মীয়ে চেষ্টা কৰে আৰু হাৰ নামানে তেওঁ এদিন নিশ্চয় সফল হয়
অ
আৰু কেৱল ইচ্ছা থাকিলেই নহয় ন সেই ইচ্ছাক লগত ৰূপ দিবলৈ কষ্ট কৰিবই লাগিব
অ
সেইবাবে সফলতাৰ লগত পৰিশ্ৰমৰ সম্পৰ্ক আছে আৰু সম্পৰ্কতটো বহুত গভীৰ বুলি মই ভাবো
নিশ্চয় নিশ্চয় ঠিকে কৈছা তুমি মই সেয়ে ভাবো সফলতাৰ লগত পৰিশ্ৰমৰ সম্পৰ্ক আছে বুলি অ
পিছে তুমি যিকোনো কাম কেনেকৈ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা কোৱাচোন
অ ক'ব গ'লে মই প্ৰথমে কামটো ভালদৰে বুজি লওঁ কিবা এটা কাম কৰিবলৈ হলে আৰু তাৰ পিছত ধৰ্য্য ধৰি এটা এটাকৈ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰো
উম
আৰু কব মাজত কেতিয়াবা অসুবিধা হলেও সহজতে মই হাৰ নামানো
উম
কাৰণ ক'ব গলে চেষ্টা কৰি থাকিলে ফলটো পোৱা যায় বুলি মই ভাবো
হয় হয় হয় ঠিকে কৈছা
পিছে কোৱাচোন তোমাৰ মতে পৰিশ্ৰমে মানুহৰ চৰিত্ৰত কি পৰিৱৰ্তন আনে
ক'বলৈ মানে পৰিশ্ৰমে কি পৰিৱৰ্তন আনে বুলি ক'লে পৰিশ্ৰমে মানুহক দায়িত্বশীল ধৈৰ্যশীল বা আত্মবিশ্বাসী কৰি তোলে বুলি ভাবোঁ আৰু নিয়মীয়াকে কষ্ট কৰা মানুহে জীৱনৰ মূল্য ত ভালদৰে বুজে বুলি ভাবোঁ নিজও দিয়ক যদি যিবিলাক মানুহে পৰিশ্ৰম কৰে তেওঁলোকে বহুত ধ্য ধৈৰ্য্যশীলো হয় আৰু তেওঁলোকে জীৱনৰ মূল্য বিলাক বুজে
অ'
আৰু এই অভ্যাসে ভৱিষ্যতে জীৱনত বহুত সহায় কৰে তেওঁলোকক
অ, ঠিকেই কৈছা তুমি আমি নিয়মাকৈ যদি আমি কষ্টবোৰ কৰোঁ
ওম
তেন্তে আমাৰ জীৱনৰো মূল্য ভালদৰে ঠিক হ'ব।
হয় হয়
আৰু এই সেইবাকে নিশ্চয় জীৱনত বহুত সহায় কৰে মই সে ভাবো যে আমি কিবা এটা কাম কৰিবলৈ হ'লে সদায় পৰিশ্ৰমেৰে কৰিব লাগে।
হয় হয় হয় ঠিকে আছে
অ', ঠিকে আছে দিয়া তে আজি আজিৰ কাৰণে
আহ অ', দিয়া ঠিক আছে দিয়া
অ', আজি ভাল লাগিল কথা পাতি পৰিশ্ৰমৰ মূল্যৰ বিষয়ে
হয় হয় হয় ঠিক
অ', ঠিকতে ধন্যবাদ শুভৰাত্ৰি।